হেল্ল'ঊ।
হেল্ল' অহ শুনিছো, শুনিছো।
অহঁ ভালে আছা?
উম, হুম আছো, আছো।
হয়, হয়, বাকী ৰ'বা হা এক মিনিট। হেৰি কি আছিলে তোমাৰ হেৰি কি আছিলে হেৰিবোৰ কেনেকুৱা চলি আছে এতিয়া পঢ়া-পাতি?
পঢ়া-পাতি চলি আছে ৰবা, ভালে চলি আছে মোৰ।
অ ভালে চলি
অ ভালে চলি আছে, তোমাৰ কেনেকুৱা চলি আছে এতিয়া?
মোৰো-মোৰো ভালে চলি আছে ৰবা।
হয় নেকি?
হয় হয়, তোমাৰ এতিয়া ভাকী পৰিয়ালৰ ভালে কুশলে আছে নে?
পৰিয়ালৰ মানুহবোৰ বহুত ভালে আছে,
মানে চবেই আৰু কোনো বেমাৰ পাতি হোৱা নাই ন?
নাই, নাই, নাই, নাই বেমাৰ পাতি হোৱা নাই ৰবা। এই তোমাৰ বতাৰ বহুত মানে, এইটো শব্দটো শুনা পাই আছো তোমাৰ হেডফোনৰ পৰা।
অঁ, অঁ, অঁ এই ফেন ফেনখনৰ হেৰি আছিল-আছিল চাগে, এতিয়াও আহি আছে নেকি?
নাই-নাই এতিয়া বৰ্তমান অহা নাই ৰবা।
নাই আহা ন?
নাই আহা, নাই আহা মানে অকমান-অকমান আৰু শুনা পাই আছো আৰু।
অকণমান-অকণমান শুনা পাই আছা নেকি ৰ'বাতে। হেৰি কি আছে ফেনখন মানে বহুত স্পীডত চলোৱা আছে ন।
অ হয় নেকি?
সেইকাৰণে-সেইকাৰণে মানে এইটো হেৰি তোমাৰ মানে হেৰিটো আহি আছে আৰু। ইতিয়া?
অ' এতিয়া-এতিয়া-এতিয়া ঠিক আছে, ঠিক আছে, ৰ'বা হু-হু।
হয়। এই মানে ৰুমত থাকিলে মানে হেৰি ল'ৰা হেৰি ল'ৰা ছোৱালীবোৰো আহি থাকে, ল'ৰাবোৰ আহি থাকে ন। হোষ্টেলত। সেইকাৰণে কিছুমান-কিছুমানে মানে কথা চথা কৈ থাকে আৰু।
ঐ বুজিছো মানে স থাকাতটো মানে গম পাইছোৱে ৰবা।
দি কিনে মানে কথা পতাটো মানে বহুত
অ, বিপদৰ গম আৰু গৰমো বহুত না গৰম।
গৰ অ' গৰ ফেন চেন, ফেন চেন হেৰি চলাই থ'ব লাগে আৰু। সেনেকুৱাই। বাকী তুমি কোৱাচোন? তোমাৰ হেৰি তোমাৰ মানে চবতকে পচন্দৰ মানে উৎ সবটো কি হয় মানে?
মোৰ সবতচে পচন্দ উৎসৱটো হ'ল তোমাৰ দিৱালী।
অ',
বুজিছা চবতে মানে বহুত মানে ভোক ভাল লাগে আৰু দেৱালীটো ঠিক আছে।
হয়-হয় মানে বহুত মানে মনোমোহক আৰু মানে গম পাইছে নে উৎসৱ।
হক আৰু ঠিক আছে মানে। তাৰে মানে ঘৰ চৰ যি জগমজা এ জগমজাই উঠে হয় নে নহয়? লাইট-চাইট লগাই অ' মানে বহুত ধুনীয়া লাগে আৰু আমি কি কয় তোমাৰ সেই দীপক। বিলাক জ্বলাও আৰু হয় নে নহয়? আৰু কলগাছ আনো মানে এইগিলা অনুভৱটো মানে বহুত ভাল লাগে মোক আৰু গম পাইছা।
কি ইংৰাজীত যে কয় যে পিয়'ৰ বুলি যে একদম সেনেকুৱা মানে আৰু। মানে তোমাৰ মানে হেৰি তুমি মানে এতিয়া ঘৰত মানে যে তুমি ঘৰ-চৰ যে চাফা যে কৰা যে দেৱালীৰ, মানে সেইবোৰ মানে তুমিয়ে কৰা আৰু তোমাৰ হেৰি ম
না হা মই কৰো মোৰ মা মাও কৰে।
হয়-হয়।
তাতে আৰু আমাৰ যিনা যিমান পৰিয়ালৰ মানুহকেইটা আছে আৰু চবে মানে কৰে আৰু। নিজ নিজৰ-নিজৰ যি আৰু চাফা চাফা কৰিব লাগে।
হয়, মিলি জুলি কিনে ঘৰটো চাফা তাফা কৰা আৰু।
অ, এইটো মানে সেই এইকেইটাও অনুভৱটো মানে বহুত ভাল লাগে আৰু মানে। তোমাৰ সেই তোমাৰ চাফাও হৈ গ'ল। হয়নে নহয়?
হয়, সেইয়াই তুমি এতিয়া হেৰি কি আছিলে লাইট চাইট লগোৱা নে নাই ঘৰত?
অ, লগাঁও-লগাও-লগাও। তে আমি আ আমি মানে বহুত মানে ধুনীয়াকে আৰু লগাও আৰু গম পাইছা।
হয়-হয়, মানে একদম মানে পুৰা ঘৰটো মানে একদম জগমগাই
এই জগমজাই জ-জগমজাই দিও একদম।
হয়-হয়-হয় বাকী বম-চম কিনানে?
অ, হয় -হয় পুৰা কিনো আৰু আমি চবে মানে। বহুত মানে আমি বহুত বেছিয়ে কিনো হা। অ, বোলে বহুত বেছিয়ে ফুটা ভাল লাগে আৰু বহুত বেছ
হয়- হয় -হয় বাকী তোমাৰ হেৰি এ ওচৰ দিৱালিতটো মই এনেকুৱা মানে বহুত দেখা পাওঁ আৰু মানে ওচৰৰ মানুহবিলাক। কেও মানে তোমাক মিঠাই চিঠাই দিয়ে আৰু। মানে তোমাৰ মানে ঘৰটো মানে একদম মানে মিঠাই দি মানে ভৰ্তি হৈ যায় আৰু গম পাইছানে? দিৱালী-চিৱালিত মানে আমিও যিহেতু দিওঁ মানে চব চবকে। কে মানে এতিয়া এনেকে মানে তোমাৰো মানে মিঠাই-চিঠাই সেইকেইদিন মানে তোমাৰ ঘৰত। মানে মিঠাই মানে একো হেৰি কমি নাথাকে আৰু মানে।
হে আমি কি কৰো জানা আমাৰ যোনো ভাবিলোঁ আৰু আমাৰ ওচৰৰ ঘৰতো মিঠাই দিলে তা আমি মিঠাই নিকিনো সেই মিঠাইটো আমি বেলেগক দি দিওঁ গম পাইছা।
অ', মানে তোমালোকৰ মানে চিচতেমটো মানে হেৰি মানে কি আছে তুমি যদি বেলেগৰ পৰা যদি মিঠাইটো কোৱা তে তুমি আন এটা বেলেগ এটা ঘৰক মানে সেইটো মিঠাই মানে দি দিয়া মানে ন'?
অ, মানে ইমান মিঠাই তোমাৰ আহি যায় না কিনোব লগাই নহয় আমাৰ গম পাইছা। আমাৰ মানে সেনেকুৱাই প্ৰত্যেক বছৰ আমাৰ মানে সেনেকুৱাই কৰো আমি গম পাইছা। অ, আমাৰ এ কি কয় পৰিয়ালৰ এ মানুহবোৰ আহে ৰিলিপ টিপছ বোৰ আহে তে চবে আহে সেইটোৱ মি মিঠাই দিয়ে মানে দচটা মানে পাঁচটা, ছয়টা মান মিঠাই ডাব্বা হৈয়ে যায়। টা আমি কিনিব লগা নহয় আৰু মানে সেইয়া আৰু আমি দি দিওঁ আৰু চবকে। গম পাইছা এ সেনেকে আৰু মানে সেইটো ত' সেইটোত এটা মানে বেলেগ অনুভৱ আৰু গম পাইছা।
হয়- হয়-হয় মোৰ মানে ক'ব ক'বলে মানে চবতকে ভাল লাগা মানে তোমাৰ উৎসৱটো মানে তোমাৰ হেৰি কি আছে দুৰ্গা পূজা আৰু বিহু। এই দুটাই হয়-হয় এই দুটা মানে আমাৰ মোৰ মানে চবতকে প্ৰিয় আৰু ক'ব গ'লে মনত মানে একদম মানে বহি আছ বহি যায় আৰু একদম।
অ, মানে কি- কি ভাল লাগে আৰু তাত?
তোমাৰ মানে এতিয়া বিহু যে আহে যে বিহু তোমাৰ আমাৰ মানে অসমীয়া বিহুত মানে তিনিটা টায়াব প্ৰকাৰৰ মানে। তিনিটা হেৰি ভাগত আছে আৰু বিহু এটা হ'ল মাঘ বিহু, এটা বহাগ বিহু মাঘ বিহুটো টুম তোমাৰ মানে হেৰিৰ সময়ত হয় আৰু কি আছিলে এ তোমাৰ জানুৱাৰী মাহটোত।
উম, হম- হম -হম
মাহৰ মানে তোমাৰ চৈধ্য পোন্ধৰ তাৰিখ মানে আৰম্ভ হয় আৰু।
অ, যাতে হেই যে তোমাৰ হেই মেজি জ
অ, মেজি জ্বলাই তোমাৰ তাতে মেজি জ্বলাই তাৰ পিছত তোমাৰ হেৰি কি আছিলে গাঁৱৰ মানুহবিলাকে মানে চবেই মানে বেলেগে বেলেগ গাঁৱৰ গাঁও চুবুৰীয়াবিলাকত যাই কিনে মানে না হেৰি চেৰি কি আছিলে বিহু গাই বিহু গীত
উম, হম - হম গম পাইছোঁ -গম পাইছোঁ -গম পাইছোঁ।
তো মানে সেইখিনি সময়ত মানে তোমাৰ মানে অসমীয়া হেৰিৰ মানে অসমীয়া কেলেন দাৰৰ মানে সেই জানুৱাৰী মাহৰ তোমাৰ সেই চৈধ্য, পোন্ধৰ তাৰিখ মানে সেইখিনি সময়ত মানে তোমাৰ মানে ধান চান বিলাক কাটে আৰু মানে। মানে সেনেখিনি সময়ত মানে এই তোমাৰ ইংৰাজীত হাৰ্ভেষ্টিং বুলি কয় এইটো।
উ
সেইখিনি সেইকাৰণে মানে আমাৰ অসমীয়া হেৰি কি আছিলে নৱ সেইটোৰ মানে অসমীয়া মানে নৱবৰ্ষৰ আমাৰ ষ্টাৰ্ট হেৰি হয় আৰু।
আচ্ছা।
আৰু মানে তাৰ পিছত বহাগ বিহু আহে তোমাৰ হেৰি কি আছিলে তোমাৰ এপ্ৰিল মাহত। তাতে মানে ফাংচন চাংচন হয় এতিয়া মানে তুমিতো জানাই য জুবিন দা এতিয়া যিহেতু আমাৰ লগত নাই।
নাই, নাই, নাই।
সেইকাৰণে মানে এতিয়া মানে এইবাৰৰ ব'হাগ বিহুটো মানে ইমান ভাল নগ'ল আৰু।
নগল- নগল।
এতিয়া সেই ফাংচন -চাংচন কৰে হেৰিবোৰ কি আছিলে কলাকাৰ বিভিন্ন কলাকাৰ মানে আহে মানে। এতিয়া অসমীয়া কলাকাৰবোৰ যোনবিলাক আছে ছিংগাৰ- টিংগাৰ সিহঁতে মানে গান চান গায় আৰু ষ্টেজত উঠি কিনে মানে ৰাতি মানে সেই বহাগ বিহুৰ প্ৰগ্ৰেমখিনি চাই কিনে মানে বহুত মানে ভাল লাগে আৰু মানে। গম পাইছে নে তোমাৰ? তাৰপিছত তোমাৰ নেক্সট আহে তোমাৰ কাতি বিহু। কাতি বিহুত মানে তোমাৰ মানে তুলসীৰ তলত যে, তুলসীডাল যে থাকে ঘৰৰ যোনটোত মেইন টোলক্ষীৰ গছডাল যোনটো থাকে ন?
উম।
তোমাৰ সেই তুলসীৰ গছডালৰ মানে তলত মানে তোমাৰ চাকি জ্বলাই মানে।
আচ্ছা।
গধূলি হওঁতে মানে, ভগৱানক প্ৰথমতে চাকি সুৰ দিয়ে তাৰপিছত মানে তাৰে পিছাত তোমাৰ এই তুলসী গছৰ তলত মানে তোমাৰ চাকি জ্বলায়।
আচ্ছা হা।
এ তাৰ পিছতে সেনেকে সেই তিনিটা-তিনিটা প্ৰকাৰৰ বিহু আৰু সেই গীত তাৰ মানে কাতি বিহুটো তোমাৰ এই ক'ব গ'লে এই তোমাৰ আগষ্ট ত হয় আৰু আগষ্ট তোমাৰ ছেপ্টেম্বৰ সেনেকুৱা মানৰ টাইমত হয় আৰু। মানে-মানে বিহুৰ কেই দিনকেইটা মানে মোৰ মানে যথেষ্ট মানে ভাল লাগে আৰু।
অ', অ', বুজি বুজোঁ শুনা পাইছোঁ শুনা পাইছোঁ কোৱা।
অ', অ', তাৰপিছত
কি-কি ক'লা?
হেল্ল', হেল্ল'?
অ', হেল্ল' কোৱা-কোৱা শুনা পাই আছোঁ। অ', অ', শুনিছোঁ-শুনিছোঁ।
এটা উঠস এটা আছে প্ৰিয় উৎসৱ তোমাৰ সেইটো উৎসৱ মানে তোমাৰ অক্টোবৰ মাহত হয়। দুূৰ্গা পূজা। দুূৰ্গা পূজাটো নিশ্চয় জানাই তুমি?
অ', জানো-জানো, দুৰ্গা পূজাতো জানোৱেই ৰ'বা মই।
গুৱাহাটীতটো কিমান ডাঙৰ কৰি হয় এই দুৰ্গা পূজা।
অ', হয়, হয়।
এইবাৰ-এইবাৰ মানে যোৱাবাৰ মানে মোৰ কি হ'ল দুৰ্গা পূজাত ৰাতিপুৱা আমি মানে বেছিভাগ মানে দুৰ্গা পূজাত যোনটো আমাৰ যোনটো হেৰি পৰিয়ালৰ মানুহ ন যোনবিলাক আমাৰ মানে মামা ঘৰত যোৱা যায় আৰু বেছিকৈ। দুূৰ্গা পূজাৰ সময়ত, তাৰপিছত হেৰি মামা ঘৰত যাওঁ আমি।
অ'।
তাৰপিছত মই যাওঁ মোৰ-মোৰ আমাৰ-আমাৰ যোনটো পৰি হেৰি-পৰি হেৰি কি আছিলে, পৰিয়াল আৰু। আমাৰ পৰিয়াল তাৰপিছত ধৰি লোৱা মোৰ মামাৰ পৰিয়াল, মাহীৰ পৰিয়াল। সিহঁত মানে চবেই মানে আমাৰ আইতাহঁতৰ ঘৰত যাও আৰু জোনটো মামাহঁত
আচ্ছা, আচ্ছা।
তাতে চবেই যাই কিনে থাকোঁ এই দুৰ্গা পূজাৰ সময়ত। তাৰপিছত সেনেকৈ ধৰি লোৱা তোমাৰ ৰাতি আমি ওলাই যাওঁ মনে তোমাৰ ৰাতিটো বহুত ভিৰ থাকে দুৰ্গা পূজাৰ সময়ত।
অ', হয়, হয়, হয় ভিৰটো বহুত
গোটেই গুৱাহাটীখনতে ভিৰ একদম। তাৰ তাৰপিছত আমি ৰাতি ওলাই যাওঁ তাৰপিছত ৰাতি তোমাৰ-তোমাৰ ক'বলৈ গ'লে তোমাৰ আমি অ', সে ঘৰৰ পৰা তোমাৰ চাৰে এঘাৰটা বাৰটা মানতহে ওলাও ৰাতি। তেতিয়া মানে ভিৰটো অকণমান যিহেতু কমি যায়, সেইকাৰণে তোমাৰ দুৰ্গা পূজাৰ যোনবিলাক মণ্ডপবোৰ থাকে ন? সেইবিলাক চোৱা কাৰণেও মানে অকণমান সহজ হৈ যায় মানে ফিৰটো কমিলে।
আচ্ছা
আৰু মানে অষ্টমীৰ দিনা, অষ্টমী ৰাতিৰ দিনা আমি ওলাই যাওঁ। গোটেই পৰিয়ালৰ মানুহ, গাড়ী নিজৰ-নিজৰ গাড়ী লৈ কিনে তাৰপিছত সেনেক কে ওলাই যাই কিনে আৰু ৰাতিটো আৰু গোটেই ৰাতিটো আৰু পূজা চাওঁ আৰু চব গুৱাহাটীৰ যোনটো যিমান কেইখন পূজা আছে মানে, সেনেকৈ চাওঁ আৰু
নাই আমাৰো মানে আমিও মানে সৰুতে বহুত মানে দুৰ্গা পূজা ফুৰিছো আৰু তুমিও থাগে সেই বন্দুক কি নিছা চাগে?
হয় হয় বন্দুক একদম, দুৰ্গা পূজাত বন্দুক আৰু হেৰি কি আছিলে জিলেপী, জিলেপী, বন্দুক আৰু এই বেলুন।
অঁ হয় হয়।
এটা বস্তু মানে চবতকে মানে
অঁ
প্ৰচাৰিত আৰু
প্ৰচাৰিত তাকে।
মানে বন্দুক নোহোৱাক, অঁ কোৱাচোন কোৱা তুমি কোৱা?
মানে সৰুতে মানে আৰু বন্ধু মানে লাগে আৰু বন্ধু নহোৱাকে মানে জিবই নোৱাৰি আমি মানে নহয়।
নাই নাই নাই চবৰে বন্দুক আছে, মোকো বন্দুক লাগিবই মানে সেনেকুৱা সেনেকুৱা ধৰণৰ।
অঁ। আমাৰ পাপাই আমাৰ পাপ মামে কব আৰু মানে, বেলেগ কিবা লৈ লোও আৰু প্ৰত্যেক বছৰ তুমি একে বস্তু চলোৱা নাই আমাৰ মানে এনেকুৱা আৰু নাই নাই ল'মে ল'মে।
অঁ লমেই মানে মানে বন্দুকতো নি আমাক লাগিবই মানে একদম।
অঁ হয় হয়।
আৰু বন্দুক মাৰি কিনেও মানে একদম, আগতে হেৰি লেজাৰৰ বন্দুক লেজাৰ যে থাকে যে, এই চবৰে গাঁত মাৰি থাকোঁ এনেকৈ লেজাৰৰ বন্দুক দি।
মানে আমাৰো সেই হয় না তোমাৰ, সৰু-সুৰা বন্ধুক নহয়, আমাৰ তামল বন্দুক লাগে একদম, লেজাৰ লাইট থাকা লাগে।
বন্দুক লাগে একদম।
হয় হয় হয়।
হয়। মানে বহুত সুখৰ, সুখৰ দিন আছিল মানে, সৰুতে মানে দুৰ্গা পূজাৰ দিন কেইটা।
আৰুটো আৰু এতিয়া আমি বৰ্তমান মানে যেতিয়া ডাঙৰ হৈছো আৰু এতিয়া মানে যিমানো তোমাৰ সেই উৎসৱ বৰা আহি যায় ইমান মানে আমাৰ সেই, যাবাও নোৱাৰি তাতে আৰু ঘৰতো যাবা নোৱাৰি। হয় নহয়? ইমান মানে চবে আৰু নিজৰ কামত যিমান ব্যস্ত
ব্যস্ত মানে তোমাৰ মানে এতিয়া উৎসৱ খিনিতো মানে, নিৰ নিজৰ কামত ব্যস্ত।
নিজৰ-নিজৰ কামত ব্যস্ত আৰু মানে সেইটোৱে, সৰুতে আৰু এনেকুৱা নাছিল।
তেতিয়াবা সৰুতে একো দায়িত্ব নাথাকে ন আমাৰ হাতত। সেইকাৰণে এতিয়া ডাঙৰ হৈ আহিছোঁ, দায়িত্ববোৰো আমাৰ বাঢ়ি গৈ আছে। সেইকাৰণে, মানে আমাৰ মানে সু হেৰি কি আছিলে সুখ বোলা বস্তুটো মানে এতিয়া অকমান লাহে-লাহে কমি
কমি কমি আহি আছে তাকে।
হয় হয়, সেইয়ে আৰু বাকী এতিয়া তুমি এইবাৰটো দুৰ্গা পূজা হ'ব নি, এইবাৰটো নিশ্চয়
এইবাৰ মানে ঘূৰিম বুলি ভাবিছোঁ ৰবাত।
হয় হয় হয় সেয়াই এতিয়া মই যদি মই যদি গুৱাহাটীত যদি যোৱা হয় আৰু
অঁ অঁ।
এতিয়া আমি গোটেই একেলগে একবাৰ লগ হ'ম।
অ হয় হয় নিশ্চয় নিশ্চয়, আমি সেইটোয়ে কৰিম বাৰু এইবাৰ ময়ো ভাবিছো বাৰু।
হয় হয় তোমালোকৰ যিহেতো, তোমালোকৰ ফালে যিহেতো ভাল-ভাল পূজা হয়েই। এনেও ডাঙৰ-ডাঙৰ, এইবাৰ বহুত ডাঙৰ পূজা এখনে হৈছিল তোমালোকৰ ফালে।
অ আমাৰ আমাৰফালৰ পৰা হৈছিল না?
হয় হয় হয়। এখনতো ডাঙৰ পূজাই হৈছিল, মানে এই ডাঙৰ মণ্ডপ এটা যে বনাইছিল যে ওখ মণ্ডপ এটা যে।
অঁ ডাঙৰ, এই কামাখ্যা নেকি?
অঁ সেয়ে সেয়ে সেয়ে এই তোমাৰ হেৰী গীতা গীতা নগৰৰ ফালে যে তোমাৰ যে পূজা
অঁ গম পাইছোঁ গম পাইছোঁ গম পাই দুৰ্গা পূজা গীতা নগৰ সিফালে অঁ, এই তাৰ বোলে বহুত কিবা মানে এক কোটি টকা লাগিছে।
হয় হয় হয় এই মণ্ডপটো বনাওঁতেই মানে বহুত টকা লাগিছিল মানে সে সেই সেইখন সেইখন পূজা সন্মিলনে মানে চব বাৰে মানে ভা ভাল ভাল